এটা ফোন কৰিব পাৰিম দে হেল্ল',
হয় ভূমিত বৰাই কৈছেনে।
হয় হয় মই ভূমিত বৰায় কৈছো।
হয় হয়।
হয় আপুনি ৰীতামণি শইকীয়া।
নহয় মই তেওঁৰ ভাতৃয়ে কৈছোঁ।
অ হয় হয় হয় আচলতে মই আকৌ ৰীতামণি শইকীয়া দেখি মই ভাবিছিলো। আপুনি চাগে কোনোবা মহিলা হ'ব মানে লিপচিপ, গাভৰু মই ভাবিছিলোঁ অকণমান যদি আহ কিবা এটা হৈ মন মিলে তেন্তে বিবাহো মানে সম্পন্ন কৰিব পাৰো।
অ সেইটো ন'ব নহয় এই তেওঁৰ বিবাহিত আচলতে মহিলাগৰাকী মোৰ যিহেতু। মানে বা হয়।
অঁ হয় হয় অ তেতিয়াহ'লে আপুনি ক্ষমা কৰি দিব দেই মানে ময়ে ভাবিছিলোঁ আকৌ তেওঁ চাগে, কোনোবা বিয়া নোহোৱা গাভৰু হব ঘৰতে থকা গতিকে ময়ো সেই আপোনাৰ এইকেইদিন অকনমান ব্যয়ৱসায় বাণিজ্যত অকনমান লাভৱান হৈ আছো আৰ্থিক দিশতো টনকিয়াল হৈ আছো। সেয়েহে মই বোলো আপোনালোকৰ ঘৰৰ পৰাও চাগে দিব তেনেকে বুলি ভাবিহে কৈছিলো।
অ নহয় নহয় মানে মোৰ এইকেইদিন বহুত মানে বহুত দুখ গম পাইছেনে। মানে কনা পৰ্যায় হৈ গৈছেগে মোৰ মানে মানে ব্যৱসায় বাণিজ্য একদম বেয়া চলি আছে।
অ এইটোতো একেবাৰে বেয়া কথা।
হয় হয় মানে কি ক'ব আৰু মই আজি দিনটো কান্দিছোঁ।
হয় হয় কান্দিব লগীয়া বাৰু মোৰো বৰ বেপাৰ বাণিজ্য সিমান এটা ভাল হোৱা নাই।
নহয় নহয় তেনেকে নক'ব তেনেকে নক'ব আপোনাৰ মোৰ মোতকৈ যথেষ্ট ভাল।
হয় হয় মানে মোৰ কি ক'ব অকমান হলো ভাল হৈ আছে।
সেইটো আপুনি শলাগ ল'বলগীয়া। কাৰণ আপুনি সেইটো কষ্ট কৰিছে কষ্টৰ ফল পাইছে মই মানে কি হ'ল অলপ কষ্ট নকৰাৰ বাবে হয়তো এইটো হ'ল মানে যিহেতু মই অলপ ফুৰিব গৈছিলোঁ সেইবাবে কষ্ট নকৰা হৈ থাকিলোঁ আৰু মানে কি মন চনবোৰ ভাল নোহোৱা হ'ল।
হয় হয়।
সেইবাবে মানে ইমান এটা মন নোযোৱা হ'ল আৰু এতিয়া আকৌ মন মেলিছে আকৌ আমি লাগিবলে লৈছো। মানে বেপাৰে ফ্লপ মাৰি গৈছে আৰু মানে বন্ধ হয়,
টো হয় হয় অন্তৰ দিশত গতিকেহে সে ইমান কষ্ট কৰিও আমি লাভৱান নহওঁ ইমান আগতে যিমান হৈছিলো। কিন্তু আমি কষ্টতটো কৰি যাওঁ যিমান লাভৱান হওঁ বাকী মোৰ এটা কথাহে দুখ লাগিলে।
হয়।
হয় মই আচলতে বহুত দিনৰ পৰা হ'ল আজি মানে অকনমান সেই যি চুমন দ্ৰব্য সেই দ্ৰব্যবিধ খাবলৈ মন গৈ আ কালি যদিও অ এবিধ খালোঁ সেই বিধ আপোনাৰ ইমান এটা তৃপ্তি নালাগিল কিন্তু আজি এবিধ খাম বুলি অকনমান তৃপ্তি লম বুলি ভাবিছিলো মই কিনিম বুলি কিন্তু আপুনি যিহেতু ইয়াত, এনে কিছুমান মানে এনেকুৱা মানুহ আছে যাৰ আগত মই এইবোৰ বস্তু খাব নোৱাৰো।
হয়।
কিন্তু আপোনাক দেখিলো মই আপুনি তেনেকুৱা এবিধ বস্তু উলিয়াইছে কিন্তু মই আপোনাক। খুজিলোঁ আৰু আপুনি ইমান অকণমান চিপছৰ লৈকে ইমান অকণমান কৰে যে মুখখন নাতি লৈ মুখতে পমিয়ে গুচি গ'ল এতিয়া।
অ ক্ষমা কৰিব দেই মানে মই বাকী দিওঁতে মানে মুখত যে পৰি গ'ল মানে এনেকে হাতত বাকি ল'লে মানে ভাল মানে যিহেতু আপুনি নাছিলে তেনেকে হাতত যদি সমান ভাগ কৰি দিলোহেঁতেন তে এতিয়া হয়তো ভাল হ'লহেঁতেন কিন্তু মানে এনেকে মুখত বাকী দিলোঁ সৰহকে সৰিয়ে পৰিলে কিমান পৰিলে নেদেখিলোঁ আন্ধাৰো যে
আচলতে আপুনিটো বহুত অন্যায় কৰা নিচিনা হ'ল আপুনি নাই মই এই বিষয়ে একো নকওঁ। কালি আপোনাক মই ইমান দহ টকা খুৱাই দিলোঁ আপোনাৰ কাৰণে মোৰ দহ টকা কালিলো লোকচানো হৈ গ'ল। কিন্তু আজি আপুনি মোক এনেকুৱা কৰিলে।
নহয় ক্ষয়মা কৰিব সেইটো মই আপোনাক মানে আগতে বহুত খুৱাই থৈছোঁ মানে এইবিধ দ্ৰব্য মানে সেইবাবে সেইবাবে আপুনি সেইটো কথাত নালাগিব আকৌ আগন্তুক কোনো এটা দিনত মই আকৌ এপেটিয়ে খুৱাই দিম আপোনাক।
হয় হয় হয়।
মান অ দৰকাৰ হ'লে দৰ দৰকাৰ হ'লে মানে আপুনি যদি সেইবিধ বস্তু আকৌ এৰে তেতিয়া মই দৰ থকা হ'লে চিপছেই খুৱাই দিম যেতিয়া মোৰ বেপাৰটো ভাল হ'ব।
হয় হয় আপুনি ইমান বেছি চিঞৰিছে যে তেওঁ চাগে ইমান দূৰলৈ শুনিয়েই গ'ল গতিকে সকলো পৰ্দা ফাৰ্ষ্ট কৰিয়েই দিলে আপুনি গতিকে মই ইমান লুকুৱাই মেলি ৰখা ৰা ৰাখিছিলোঁ কিন্তু আপুনি সকলো মানে ইমান চিঞৰি চিঞৰি মানে কলে যে তেওঁ বুজিয়েই পাই গ'ল।
নাই নাই বুজি নাপায় মই বহুত সৰু সৰুকে কওঁ মানে আপুনি বুজি পাইছে।
ইমান থাকক আপুনি আচল বহুত ফালটো মানুহ আপুনি ইমান ফালটো মানুহ হ'ব নালাগে নহয়। আপুনি তেনেকুৱা এটা কাম কিয় কৰিলে?
দে দেইয়া মোৰ বহুত দুখ লাগিছে আপুনি নক'ব, মানে বহুত বহুত দুখিত নাই নাই তেওঁ শুনা নাই তেওঁ অতি আঁতৰত আছে,
নহয় নহয় আচলতে আপুনি যিমান ডাঙৰ ডাঙৰকে চিঞৰিছে মানে গোটেই গাঁৱৰ মানুহে শুনিলে,
অ কি ক'ব আৰু মোৰ এইটো জন্মগত অভ্যাস মোৰটেটুটো ডাঙৰ, আৰু মই সৰুকে ক'ব নোৱাৰোঁ এইটো অভ্যাস মোৰ, চিঞৰি থকাৰ মই য'তে যাওঁ মানে চিঞৰি বাখৰি যাওঁ,
হয় এইবোৰ কথা বাদ দিয়ক বাকী কালি কৰ্ণখন ফুটাইছিলোঁ যিহেতু, গতিকে, ৰছীডাল মই কিমান দুদিনমানলৈ মানে পিন্ধি থাকিব লাগিব কিমান দিনৰ মূৰত মইডাল খুলিব পাৰিম আপোনাৰ যিহেতু অভিজ্ঞতা আছে আপুনি যদি কয় মই সুখী হ'ম,
উম উম প্ৰায় এসপ্তাহ আপুনি ৰছীডাল পিন্ধক,
হয় হয় এসপ্তাহ দিন পিন্ধিব লাগিব নহয়,
হয় হয় হয় মানে ৰছীডাল ধৰক একেটা ঠাইতে নথ'ব মানে ৰছীডাল ঘূৰাই থাকিব, মানে এবাৰ যদি আগলে টানে এবাৰ পিছলে টানিব তেনেকুৱা কৰি থাকিব,
হয় হয় মই বাৰু তেনেক
তেল অ তেতিয়া মানে অকণ ফুটাটো বহল হ'ব,
হয় হয় মই কৰি আছোঁ সেইটো কাম মানে এবাৰ আপোনাৰ, অকণমান ইফালে দিওঁ সিফালে দিওঁ আৰু বড়'প্লাছ জাতীয় বস্তু মই লগাই আছোঁ, যিহেতু সেইবোৰ লগালে হেনো অকনমান ভালে থাকে কাণখন,
হয় হয় আৰু লগতে, এসপ্তাহৰ পিছত তেতিয়া আপুনি বনগুটি যে বনগু টিৰ যিডাল মানে খৰি সেইডাল লগাব পাৰিব। সেই সেইডাল সোমোৱাই দিব পাৰিব প্ৰথম সৰুডাল সোমাব, তাৰ পিছত ডাঙৰলে আহি থাকিব প্ৰায়,
হয় হয় মই আপোনাৰ ওচৰলৈ আহিম যিহেতু আপোনাৰ অভিজ্ঞতা আছে আপুনি মোক লাহেকৈ দুখ নো পোৱাকৈ যিহেতু সুমোৱাই দিব পাৰে, গতিকে আপুনি সেইটো কাম কৰি দিব বুলি আশা ৰাখিলো কিন্তু ইয়াৰ আগৰবাৰ যেতিয়া মই ফুটাইছিলো তেতিয়া, আপোনাৰ মই তিনদিনলে আপোনাৰ ৰছীডাল পিন্ধি চাৰি নম্বৰ দিনা ফুলি পিন্ধিছিলো
নহয় সেই সেইটো বাৰ যে আপুনি পিন্ধিছিলে সেইবাৰ আপোনাক কাণখন ৰঙা হৈ পকি যোৱাৰ ফালে গতি কৰিছিলে আপুনি হয়তো মনত আছে আপোনাৰ হয়তো আৰু আপোনাক ফুলিপাট ময়ে পিন্ধাইছিলো।
ধৰ আপুনিয়ে পিন্ধাই দিছিলে সেইটোৱেটো, কিন্তু মানে কথাটো হ'ল সেইবাৰতো এনেকোৱা পৰিস্থিতি হোৱা নাছিলে সেইবাৰ আপোনাৰ মই ফুটাওতেনো ইমান দুখ পোৱা নাছিলো। আৰু সুকলমে কামটো হৈ গৈছিল ধুনীয়াকৈ আপোনাৰ কেটেক কৰি সোমাই গৈছিল আৰু তাৰপাছত আপুনি যেতিয়া ফুলিপাত ভৰাই দিছিল তেতিয়াও মই দুখ চোখ পোৱা নাছিলো
হয় এই নহয় আ পুনি যে ফুলিপাত যে পিন্ধিছিলে তাৰপিছত অলপ ৰঙা হৈ যোৱা পৰি পৰিলক্ষিত হৈছিলে।
এই নাই হোৱা নেকি আপুনি পাহৰিছে আচলতে মই ফুলিপাত স্কুলত অলপ টাইম মানে বিদ্যালয়ত অলপ সময় পিন্ধি তাৰ পাছত ঘৰলৈ আহোতে যিহেতু খুলিয়েই দিছিলো গতিকে ইমান সমস্যা হোৱা নাছিল নেকি
নাই সমস্যা হৈছিল মোৰ ভাল দৰেই মনত আছে
সেই আপোনাৰ শৰীৰ নে মোৰ শৰীৰ সেই মই গম পাম নে আপুনি গম পাব
অ ক্ষমা কৰিব মোৰ হয়তো ভুল হ'ব পাৰে কিন্তু মোৰ অলপ তেনেকোৱা যেন মনত থকা নিচিনা লাগি যায় হয়তো,
আচলতে একদম আপোনাৰ এইটো ভুল এটা ধাৰণা হৈছে একদম ভুল এটা আপোনাৰ ধাৰণা হৈ গ'ল এইটো চাগে বেলেগৰ লগত হৈছিল কিন্তু আপুনি পতককে মোৰ বুলি ভাবি ললে
হ'ব পাৰে মোৰ ভুল হৈ যাব পাৰে মানে মানুহ মাত্ৰেই ভুল ধৰকচোন
হয় হয় আজি আপোনাৰ সন্ধিয়া সময়ত, গলো ওলাই আপোনাৰ মাথাউৰিৰ দিশে,
হয়
তাৰ পাছত আপোনাৰ মাথাউৰি দিশে গলো গৈ আপোনাৰ তাতে পকৰী বিশ টকা আৰু ঘুগুনী বিশ টকা আৰু ডিম দুটা খাই আহিলো পৰম তৃপ্তি লাভ কৰিলো যিহেতু ৰাতিপুৱাৰ সাজটো মই মানে আজিকালি মই আপোনাৰ সেই ভাত এবাৰেই খাও এসাঁজেই খাও কিন্তু মানে আজি আপোনাৰ বৌৱে যিখিনি খাদ্য ৰান্ধিলে আচলতে মই একেবাৰে সেয়া খাবই নোৱাৰিলো গতিকে ৰাতিপুৱাৰ পৰা যিহেতু ভোক ভোকা হৈ আছিলো মানে ভোকত আছিলো হয় ভোকাতুৰ হৈ আছিলো সেয়েহে অৰিন্দম মই আৰু সেই বলিয়া সিং চট্টোপাধ্যায় তিনিওজন মিলি গলো আৰু যিহেতু বলিয়াৰ স্বাস্থ্যটো আপুনি জানেই পয়া লগা তেওঁ বেছি খাব নোৱাৰিলে যদিও আমাতকৈ ঘুগুনী এবাতিহে তেওঁ কমকৈ খালে যিহেতু তেওঁৰ গেছৰ প্ৰব্লেম হয় গেছৰ সমস্যা হয় গতিকে আমি কিন্তু অৰিণদ্যম এতিয়া চাওক আপোনালোকে এতিয়া ক'ব পাৰে যে আ তই ডিম দুটা খালী পকৰি বিশ টকা খালী ঘুগুনি বিছ টকা খালী। তোৰ সেইটো পেটেই নে? কিন্তু আচলতে অৰিন্দমেও মোৰ সৈতে একেই সমানেই খাইছে তেওঁৰ পেটটোলৈ চাই আপুনি এতিয়া ক তেওঁ সিমানেই খাইছে মোৰ সমান আৰু তেওঁৰ ভাতৃয়ে মাত্ৰ আমাতকৈ ঘুগুনি এবাটতেই কম কৰি খাইছে আৰু অৰিণময়টো মু কিয় সোনকালে খাই আদায় কৰি দিলে।
মই এতিয়া কথা এটা আপোনাক কবলে চাম মানে আপ আপুনি যদি তেনেকৈ খাবলৈ যায় তেতিয়া মোকো লগ ধৰিবচোন মোৰো খাবলৈ মন যায় নহয়।
নহয় - নহয় আচলতে আৰু কথাটো এনেকুৱা আপোনাক আকৌ লগ ধৰো আপুনি কয় এই আজি পইচা নাই নহয় পইচাই নাই দহ টকা এটাও নাই। আপুনি তেনেকৈ বুলি কৈ দিয়াৰ কাৰণে আকৌ আপোনাক লগ ধৰিবলৈ নহয়।
সেইটো বাৰু বাদ দিয়ক দেই আজি যে আপোনাৰ মানে আমাৰ লগৰ এজন মাইকী যুৱকৰ বাৰ্থডে আছিলে আপুনি জানেনে?
নাজানো নহয় কোন খে মাইকী যুৱকজন।
আমাৰ কৌষ্ঠৱ - কৌষ্ঠৱ বাৰ্থডে' আছিলে।
উম, মই ৰাতিপুৱাই এটা মানে হোৱাটছএপত ষ্টেটাচ এটা পাইছিলো। কিন্তু মই তেওঁৰ ইনষ্টাগ্ৰামটো যেতিয়া খুলি চালো। তেতিয়া দেখিলো যে তেওঁ এখন কোনো ধৰণৰ তেনেকুৱা মানে জন্মদিন কোনেও মানে শুভেচ্ছা জ্ঞাপন কৰা নাই আৰু মই যিহেতু হোৱাটছেপৰ ষ্টেটাছো চালো আপুনিও একো জন্মদিনৰ শুভেচ্ছা তেওঁক জনোৱা নাই। আৰু তাৰ লগতে আপুনি ইনষ্টাগ্ৰামতো কোনো ধৰণৰ ষ্টৰীজাতীয় মানে একো দিয়া নাই। যিহেতু মই দুখনমান ধুনীয়া - ধুনীয়া তেওঁৰ ফ মাৰি আপোনাক মই দি থৈছিলো সেয়েহে মই ভাবিলো। কিন্তু মই ভুল দেখিলো নেকি মানে আচলতে মনোজ বৰা নামৰ ব্যক্তিজনে সেই ষ্টেটাছটো দিছিল।
হয়।
কিন্তু মই ভাবিলো এয়া ভুল ধাৰণা নেকি সেয়েহে মই তেওঁক শুভেচ্ছা ময়ো নজনালো। আচলতে মোৰো জনোৱা নহ'ল।
মানে কথাটো এনেকুৱা হল মই মময়ো মানে তেওঁৰ বাৰ্থডে' বুলি গম নাপাও মানে মনত নাই আৰু। মানে যেনেকে আমাৰ বোৰ আপোনাৰ যেনেকে মনত ৰাখে ৰাখেও মানে আছে। তেওঁতো বাৰ্থডেটো মানে এনেকে মনত নাই মোৰ।
হয়- হয়।
আৰু মোক আজি মোক মোক আজি মানে মোৰ মানে পেয়সীয়ে কলতহে মই গম পাইছো তেওঁৰ যে বাৰ্থডে।
উম-উম। আপোনাক - আপোনাৰ সেই পেৰসীয়ে আপোনাক জন্ম তেওঁৰ যে জন্মদিন তেতিয়া কোন সময়ত কৈছিল?
মোক মানে আপোনাৰ এটা দুটামান বজাত কৈছে।
আপুনি তেতিয়াও তেওঁক শুভেচ্ছা নজনালে নে?
নাই- নাই মই জনা নহলেই মানে মানে মন নগ'লে আৰু ইমান দেৰিকে জনোৱাৰ। ভাবিছো মই এতিয়াহে ভাবিছো। তেতিয়াহে ভাবিছোঁ তেওঁৰ সুন্দৰ - সুন্দৰ মোৰ দুটামান ভিডিঅ' আছে সেই ভিডিঅ'কেইটা দি দিও।
মইতো আপোনাক ধুনীয়া এখন মাৰি দি থৈছিলো।
নহয় - নহয় মোৰ যিকেইটা ভিডিঅ' আছে আপোনাতকেও ধুনীয়া মানে।
অ, সেইটোতো হয় বাৰু।
অ সেই ভিডিঅ কেইটা মানে যদি দিওঁ। তেতিয়া তেওঁৰ মনটো ভাল লাগিব এতিয়া ভাবিছো তেওঁৰ সেই ভিডিঅ দুটা বাৰ্থডে বয় বুলি লিখি, পিনি দি দিওঁ নেকি।
আচলতে এতিয়াতো বহুতেই পলম হৈ গ'ল।
হে পলম হ'লেও কোনো কথা নাই মানে তেওঁ যিহেতু সেই ভিডিঅ' দুটা ভাল। তেওঁৰ মনটো ভাল লাগিব।
হয়। হয় আচলতে মই আপোনাক এখন ফটোও সেইদিনা প্ৰেৰণ কৰি আছিলো আপোনাৰ সেই ফটোখন আছেনে থৈ দিয়া।
নাথাকিবও পাৰে হয়তো থাকিবও পাৰে মানে মোৰ ঢেৰ ফটো হৈ গ'ল মানে। মোৰ দুটামান গ্ৰুপত সোমাই আছো সেই মানে গ্ৰুপটোত। তাত বহুতো ফটো মানে আহি থাকে প্ৰায় আপোনাৰ চাৰিশ পাঁচশমান ফটো আজিলৈকে আহি গ'ল।
মানে চোৱা হোৱা নাই।
হয় হয় হয়। আচলতে এতিয়া কি কব তেওঁ চাগে আমাক বেয়াই পাইছে কিয়নো আমি যিহেতু। তেওঁৰ ভাল বন্ধু অন্তৰংগ বন্ধু। আমি যদি তেওঁক শুভেচ্ছা নজনালো গতিকে এইটোতো এটা বহুত বেয়া কথা হৈ গ'ল।
হয়, সে মানে মই মই ভাবোঁ নজ নালো মানে। নাজানোৱেই মানে তেওঁৰ বাৰ্থডে বুলি।
হয় আচলতে আকৌ কথাটো এনেকুৱা আজিকালি আপোনাৰ কেনেকুৱা।